ৱা
অ', কি কৰি আছা
এ কি কৰিবা এনে আছোঁ ৰবা তুমি কি কৰি আছা।
হ ময়ো তোমাৰ এনে আছোঁ ৰবা কি কৰিবা আৰু এই মন চন ভাল নহয় তোমাৰ
এ তাকেই দিয়া এই কালিৰ খেলখনৰ কাৰণে চাগে মোৰো মানে মন চন একদম ভালে নহয় আৰু কাৰো লগত কথা চথা পাতিব ইচ্ছাই নোযোৱা হৈছে কিবা
এই সেয়ে কাৰণ দিয়ে এই কালিৰ খেলখন চাই কিনে আজি তোমাৰ ভালদৰে মানে মই আজি দিনটো মানে ভাতেই খোৱা নাই আৰু ক'বলৈ গ'লে সেই পুৱাৰ পৰা ৰাতি খোৱা আজি এতিয়ালৈকে ভাতেই মুখত দিয়া নাই।
হয় দিয়া মোৰো একে তোমাৰ মই ৰাতিটো খেলখন চাই পেলাই শুতে শুওঁতে দেৰিয়ে হ'ল। বাকী তোমাৰ মোৰ লগৰ কেইটাও ৰাতি তোমাৰ ক'ল কৰিলে। ৰাতি কথা পাতিলো সিহঁতৰ লগত মানে খেলখনৰ বিষয়ে আৰু চবৰে একদম মন চন বেয়া। তোমাৰ জানাই নহয় আৰু খেলখন কিমান দৰকাৰী আমাৰ আছিল কালি আমাৰ কাৰণে। যোনে যোনে ভাল পায় আৰু।
ত' তাকে বেয়া লাগিল ন কি কৰিবা আৰু মানে খেলবোৰ এনেকুৱাই আৰু ভালো লাগে কেতিয়াবা কেতিয়াবা বেয়াও লাগে। কিন্তু কালি চাগে মোৰ প্ৰথমবাৰ ইমান বেয়া লাগিছে দে মানে খেলত আৰু ক'বলৈ গ'লে। এবাৰ আৰু বাৰু সেনেকুৱা ধৰণৰ অনুভৱ আছিল তোমাৰ যেতিয়া এ তোমাৰ ইণ্ডিয়া যেতিয়া হাৰিছিল ন ৱৰ্ল্ড কাপ তেতিয়া। তেতিয়া বহুত বেয়া লাগিছিল আৰু এতিয়া এতিয়া মানে যেনেকুৱা হৈছে যোৱাকালি খেলখন যেনেকুৱা গ'ল। সেইটো দেখি মানে বহুত বেয়া লাগিছে আৰু মনটো।
এই একদম তুমি দুহেজাৰ তেইশৰ ৱৰ্ল্ড কাপৰ কথা কৈছা চাগে ক্ৰিকেটৰ। সেইখন চাইতো আৰু বহুত বেয়া লাগিছিল, সেইখনতো বাৰু গোটেই টিমটোৰ কাৰণে বা তোমাৰ আমাৰ যিবিলাক ডাঙৰ মানে খেলুৱৈ আছিল সেইবিলাকৰ কাৰণে বেয়া লাগিছিল কিন্তু এই যিটো পৰ্তুগালৰ খেলা গ'ল সেইখনৰ কাৰণে তোমাৰ পৰ্তুগালৰ কাৰণে বেয়া লগা নাই আমাৰ আমাৰ পৰ্তুগালৰ বাকী প্লেয়াৰৰ কাৰণে বেয়া লগা নাই। অকল তোমাৰ আমাৰ যিজন আমাৰ ডাঙৰ দাদা আৰু সেই ডাঙৰ দাদাৰ কাৰণে বেয়া লাগিছে।
তাকে দিয়া মানে আৰু মানে কালি তোমাৰ বেয়া লাগিছে মোৰ এইকাৰণে ধৰা হয় যদি এনেকুৱা নহয় ন, কালি দলটোতো জানাই পৰ্টুগালৰ দল ইমান ভাল দল, কিন্তু তেওঁলোকে কালি মানে এনেকুৱা খেলিছ চেষ্টাই কৰা নাই আৰু খেলিবৰ কাৰণে এনে খেলিব লাগে খেলি আছে এনেকুৱা ধৰণৰ ইমান ভাল, ভাল খেলুৱৈ থকাৰ পিছতো ইমান বেয়া খেলিছে। ত' সেইটো দেখি বেয়া লাগিছে তোমাৰ কাৰণ ইমান ভাল দল হোৱাতে লাভ কি যদি তোমালোকে খেলিবই নোৱাৰা। তুমি কালিতো দেখিছাই চাগে এনেকুৱা এটা মানে তেওঁলোকে সম্ভাৱনা বনোৱাই নাই যে তেওঁলোকে গ'ল দিব পাৰিব বা কিবা কৰিব পাৰিব খালি মানে অ, যিটো স্পেইনৰ খেলুৱৈ বিলাক আছিল তেওঁলোকক ৰখাইছে গ'ল দিবৰ কাৰণে। কিন্তু লাষ্টত কি হ'ল গ'লটোতো দিয়েই দিলে, আৰু জিকিও গ'ল। সেনেকুৱা ধৰণে আৰু মানে ভাবিলে আচৰিত লাগে আৰু ধৰা মই কাল মই আজি ৰাতিপুৱা উঠি ভাবি আছিলো যে কালি ৰাতি কিবা সপোনে দেখি আছিলো নেকি কি হৈ গ'ল ঘপককে। ত' সেনেকুৱা ধৰণৰ মানে কেনেকুৱা আৰু এখন খেলৰ লগত বা এটা মানুহৰ লগত কিমান মানে মন এটা আমাৰ জড়িত হৈ আছিল সেইটো মানে কালিহে মই গম পাইছো কালিলৈকেতো ভাবিয়ে আছিলো ন যে এ ক'ত নোৱাৰো তেওঁ হাৰিব পাৰিব নেকি ত' তেওঁ দলটো হাৰিব পাৰিব নেকি জিকি যাব কিন্তু লাষ্টত যায় কি হ'ল, হাৰি থাকিল আৰু, এ সেয়াই আৰু তোমাৰ চব বস্তু ভাবা মতে নহয় আৰু জীৱনত সেয়ে কালি মানে মই সেয়ে ভাবিছিলো যদি তেওঁ জিকি চবতো ভাবি আছিল তেওঁ জিকিব, জিকিব। কিন্তু চব বস্তু হয়তো মানুহৰ হাতত নাথাকে। কাৰণ যিজন খেলুৱৈ আমি কালি হেৰুৱালো। ত' তেওঁতো জানে পৃথিৱ ফুটবলৰ ক্ষেত্ৰত আৰু পৃথিৱীৰ চবতকে ডাঙৰ খেলুৱৈ বুলি আৰু জনজাতৰ সকলোৰে মাজত আৰু তেওঁ মানে যিবিলাক সৰুৰে পৰা যেনেকুৱা কষ্ট কৰি আহিছে। ত' সেইবিলাকো তোমাৰ মানুহৰ কাৰণে দৰকাৰী দিয়া মানে মানুহে সেইবোৰৰ পৰা অনুপ্ৰেৰণা ল'ব লাগে কাৰণ কেৱল খেলুৱৈজনক ভাল পালে নহয় দিয়া তেওঁৰ যি, যি কাম কৰিছে সেইবোৰো শিক্ষা ললে আমাৰো কামত আহিব ত, তাকে মই ভাবিছোঁ। এইকেইদিন ধৰা মই এ যিমান দিন হ'ল আৰু খেল আৰম্ভ হোৱাৰ ত' সেই পৰতুগালৰ খেলৰ বাবে মই ধৰা সদায় মানে সকলো খেল চাওঁ আৰু এখননৰ খেল বাদ পৰা নাছিল কিন্তু এতিয়া ভাবিছোঁ আৰু ইহতো পৰতুগালৰ খেল সমাপ্ত হৈ গ'ল মানে তোমাৰ ওলাই গ'ল ৱৰ্ল্ড কাপৰ পৰা তো এতিয়া নাচাও আৰু এতিয়া যিবিলাক কাম আছে বাকী মোৰ কৰিবলগীয়া সেই কাম বোৰে এতিয়া বেছি গুৰুত্ব দিম বাকী তুমি কি ভাবিছা?
এই কিনো ভাবিম আৰু এই ময়ো সেই তোমাৰ দৰে একে আৰু মইো তোমাৰ এই তোমাৰ কি বুলি কয় ফুটবল সেই আমাৰ হাতোৰ কাৰণে চাবলৈ আৰম্ভ কৰিছিলো আৰু যেতিয়া সৰু আছিলে আৰু মানে ধৰি লোৱা যেয়া এতিয়া মইতো জানায়ে মই তুমি চাগে মোক মই বেছি অলপ। ক্ৰিকেট যিটো পাগল সেইটো হয় বাৰু। কিন্তু তোমাৰ ক্ৰিকেটৰ মই একো না-নজনা স্বত্তেও মানে যেতিয়া মই সৰু হৈছিলোঁ আৰু। তেতিয়া তেতিয়া মই ধৰি লোৱা। ক্লাছ ফাইভ হওঁক বা তোমাৰ এই ছিক্স সেই সময়ৰ পৰাই আৰু। তাৰে আগৰ পৰাই আৰু মই ক্ৰিকেটৰ বিষয়ে একো জনা নাছিলোঁ। কিন্তু মই ফুটবলৰ মানে যিটো চখ তেতিয়া বহুত আছিল আৰু এটা মানুহৰ কাৰণে আছিল। সেই মানুহটো হ'ল তোমাৰ এই আমাৰ সেইজন আৰু ক'বলৈ তোমাৰ। কি ক'ম আৰু মানে ভাবি পোৱা নাই কি বুলি কওঁ আৰু মানে। কালি ৰাতিটো তোমাৰ কি বুলি কওঁ আৰু মানে চকুৰ পানী ওলাই যাব খুজিছিল আৰু মানে। সেই যেতিয়া লাষ্ট লাষ্ট টাইমত যেতিয়া। তেওঁ সেই ফিল্ডৰ পৰা যাই আছিল নহ মানে তোমাৰ কান্দি কান্দি অলপ সেনেকুৱা ধৰণৰ যাই আছিল। মানে অলপ দুখ কৰি যাই আছিলে আৰু আৰু তুমি এটা কথা লক্ষ্য কৰিছা তুমি লক্ষ্য কৰিছা নে নাজানো মানে। আহ পৰ্তুগালৰ যিমান তোমাৰ খেলুৱৈ আছিল আৰু এ-এটা মানে তোমাৰ আহ মানে যি সান্ত্বনা দিবলৈ আহিব লাগিছিল আৰু ধৰি। যেনেকে তোমাৰ আমাৰ তেওঁ। ধৰিব লাগে যেনেকৈ তোমাৰ যিটো বিপৰীত টীম আছে বিপৰীত টীমৰ দ মানে যিবিলাক। খেলুৱৈ আছে সেই খেলুৱৈবিলাকে যেনেকৈ আহিছিল মানে পৰ্টুগালৰ এটা খেলুৱৈ সেনেকৈ তোমাৰ অ। ধৰি লোৱা এটা মানে সান্ত্বনা দিব বা একো নহয় এনেকে কিবা ক'ব যিহেতু। অহ তেওঁৰ লাষ্ট মানে লাষ্ট এইটো ৱৰ্ল্ড কাপ হয়। সেইকাৰণে একো কৰা নাই আৰু মই দেখা মতে মইতো নাপালোঁ পিছত নাজানো কি হৈছে হোৱা নাই। তেনেকুৱা কথা বাকী তোমাৰ এই বহুত বেয়া লাগিছে এ দিয়া মানে। এতিয়াও মানে ভাৱি আছোঁ যে কেনেকে হ'ব পাৰে এইটো। মইতো ভাবিছিলোঁ এইবাৰ পৰ্তুগাল তোমাৰ ৱৰ্ল্ড কাপে জিকিব কাৰণ তোমাৰ। পৰ্টুগালৰ টিমটো চাবাচোন কিমান মানে এটা মানে। ধুনীয়া টিম আছিল আৰু মানে চাবলৈ গ'লে আৰু তোমাৰ তাৰ যিটো যিবিলাক। পিছত তোমাৰ এই মিডফিল্ডাৰ হয় মানে মাজত যিবিলাক খেলে বা তোমাৰ। যিবিলাক তোমাৰ ষ্ট্ৰাইকাৰ হয় যিবিলাকে মানে গ'ল্ড মানে যায় বা দিফ ডিফেন্সতো অলপ চলপ ভাল আছিল বাৰু বেয়া নহয় তোমাৰ গ'লকীপাৰো ভাল আছিল। সেনেকুৱা আৰু তাৰ সত্ত্বেও তোমাৰ জিকিব নোৱাৰিলে সেইটো কিন্তু। ভাৱি বা তোমাৰ চাই কিনে বহুত দুখ লাগে হে মানে কি ক'ম আৰু সেইটো কথা মই মানে। ক'বলৈ ভাষা নাই আৰু। ইমানখিনি কৰাৰ পিছতো বা ইমানখিনি সেই ছয় বছৰেতেও সেই। অ ৱৰ্ল্ড কাপ খেলিলে ছয়বাৰ খেলিলে আৰু ছয়বাৰ ৱৰ্ল্ড খেলাৰ পিছতো এটাও মানে ৱৰ্ল্ড কাপ জিকিব নোৱাৰিলে। সেইটোৱে মোৰ মতে ভাবোঁ আৰু বহুত। দুখৰ মানে কথা আৰু মানে তোমাৰ এটা হ'লেতো মানে। পাব লাগিছিল আৰু এটা কমচে কম এটাত যিটো ৱৰ্ল্ড কাপ ট্ৰফি সেইটো পাব লাগিছিল। কাৰণ জানাই তেওঁ কিমান এজন ডাঙৰ খেলুৱৈ হয়। প্ৰত্যেকজন ব্যক্তিৰ কাৰণে কিমান ডাঙৰ আইডিওল হয় আৰু। সকলোৱে ব্যক্তিয়ে মানে তেওঁকে তোমাৰ কি বুলি কয় এইটো অ। মানে তেওঁলোক তেওঁকে চাই মানে জীৱনৰ যিবিলাক কাম আছে। সেইবিলাক কাম কৰিব আৰম্ভ হয় বা তোমাৰ ইনস্পায়াৰ হয় সেইবিলাক সেইবিলাকো চায়। সেনেকুৱা ধৰণৰ মানে বস্তুবিলাক তেওঁ, তেওঁৰ পৰাই মানে যায় নহ। মানে তেওঁ জানাই তুমি সৰুৰে পৰা কিমান কষ্ট কৰি ইমান এইখিনি আজি পাইছে। ত' বহুত বেয়া লাগে এইবিলাক দেখিলে বা এইবিলাক চালে তোমাৰ ইমান মানে। ইমান নিজৰ যিটো প্ৰিয় খেলুৱৈ আৰু সৰুৰে পৰা দেখি অহা জানি অহা। যাক দেখি তুমি ফুটবল খেল চাবলৈ বা। খেলিবলৈ ইচ্ছা কৰিছিলা তেৱে আজি তোমাৰ এই খে মানে তোমাৰ যিটো আমাৰ ইণ্টাৰনেশ্যনেল আছে সেই ইণ্টাৰনেশ্যনেল। অ' খেলৰপৰা মানে বিদায় ল'লে। ত' দুখ লাগে বহুত দেখি কিনে বা তোমাৰ শুনি কিনে আৰু এই বহুতেই বেয়া লাগে দিয়া। কি কিবা আৰু।
হয় হয়, মানে স সেয়া আৰু কেতিয়াবা হয়তো কয় ন' মানে কেতিয়াবা মানুহ ত' সকলো থাকিও সকলো নাথাকে সেনেকুৱা ধৰণৰ কথা আৰু তেওঁ এতিয়া তোমাৰ বিশ্বৰ আটাইতকৈ ভাল খেলুৱৈ বুলি ক'ব পাৰা ক'বলৈ গ'লে কাৰণ তেওঁ ৱৰ্ল্ড কাপ সকলো ৱৰ্ল্ড কাপ খেলিছে আৰু তোমাৰ এনেকুৱা নহয় যে আৰু তেওঁ জানা ইমান বয়স, একচল্লিছ বছৰ বয়সতো তেওঁ মানে ইমান ভাল খেলি আছে, ইমান ভাল খেলিছিল কিন্তু তোমাৰ তেওঁতো জানে সকলো বাকী যিমান যি ট্ৰফি পি আছে বা যিমান যি তোমাৰ এৱাৰৰ্ড আছে সকলো পাইছে খালি ৱৰ্ল্ড কাপৰ বাহিৰে আৰু। সেয়ে মানে কেতিয়াবা সেই সেইটোৱে কথা কেতিয়াবা, তোমাৰ টা সকলো থাকি ইউ সকলো নাথাকে কাৰণ জানাই যিটো দলে তোমাৰ ৱৰ্ল্ড কাপ জিকে সেইটো দলকহে মানে পৃথিৱীৰ আ আটাইতকৈ ভাল দল হিচাপে আখ্যা দিয়া হয়তো। ত' মানে সেইটো ক্ষেত্ৰত তেওঁ চাগে পিছ পৰি ৰ'ল, বাকী ক্ষেত্ৰততো কোনেও তেওঁক পিছ হুৱুকাই নোৱাৰে আৰু সকলো ক্ষেত্ৰত তেওঁ আগতে আছে। সেয়ে আৰু মানুহৰ জীৱনত একে দিয়া, কেতিয়াবা হয়তো মানুহে সকলোবোৰ পায়ো সকলোবোৰ হেৰুৱাব লগা হয়। এতিয়া কেতিয়াবা মানুহে বহুত টকা পইচা ধন সম্পত্তি লাভ কৰে। কিন্তু তোমাৰ ধন সম্পত্তি থকাৰ পিছতো কি হয় এই কেতিয়াবা তেওঁলোকৰ জীৱনত সুখ নাথা সেনেকুৱাই কথা, মানে এই যিবোৰ ঘটনা খেলাত হওক বা দৈনন্দিন জীৱনক হওক এই সকলোবোৰ মানে এটাৰ লগত এটা জড়িত হৈ থাকে তোমাৰ কাৰণ তোমাৰ সকলো বস্তু এতিয়া খেলাত খেল খেলা যিবিলাক হয় তাৰে যিবিলাকে খেলুৱৈ ত' তেওঁলোকতো মানুহ আৰু দৈনন্দিন জীৱনত আমি যেনেকে থাকো আমিওতো মানে মানুহ বুলিয়ে ক'ব পাৰা, ত আমাৰ জীৱন আৰু তেওঁলোকৰ জীৱন অলপ যথেষ্ট বেলেগ নহয়, অলপমান বেলেগ। কিন্তু সেই অলপমান বেলেগে মানে কিমান পাৰ্থক্য আনে সেইটো আমি সকলোৱে জানো। তেওঁলোকে যি কষ্ট কৰি সেই ঠাই পাইছে বা সেই পথ পাইছে সেইটো হয়তো আমিও কষ্ট কৰিলে পাব পাৰোঁ। কিন্তু জীৱনত মানে কিছুমান বস্তুৰপৰা শিক্ষা ল'ব পাৰে আৰু কালি মই গ'ম পাইছোঁ আৰু যে কালি যেতিয়া মই খেল চাই আছিলো তেতিয়া ভাবি আছিলো যে এ, ধৰা কৰিব পাৰি, সকলো কাম কৰিব পাৰি কিন্তু এনেকুৱা নহয় যে তুমি কিবা এটা বস্তু ভাল পাইছা আৰু সেই তুমি ভাল পোৱা বস্তুতে সঁচা হ'ব বা সেই ভাল পোৱা বস্তুটোৱে হ'ব লাগিব বা সেই ভাল পোৱা মানুহজনে বা সেই ভাল পোৱা দলটোৱে জিকিব লাগিব সেনেকুৱা নহয়, কেতিয়াবা বিফলতাৰো মোক দেখিব লগা হয়, তেওঁ ইমান ধৰা ভাল খেলুৱৈ হৈয়ো ছয় বাৰ ৱৰ্ল্ড কাপ খেলাৰ পিছতো তেওঁ মানে সেই ট্ৰফিটো নাপালে, ত' তেওঁৰ বাবে কিমান টান, তথাপিওতো তেওঁ মানে তুমি চাগে তাৰ ইন্টাৰভিউটো চাইছোই, পিছত কি ইণ্টাৰভিউ ধুনীয়া ইন্টাৰভিউ এটা দিছে ত' সেনেকুৱা ক থা আৰু মানুহে কেতিয়াও মানে নিজৰ গুচি যোৱা সময়টোক লৈ মানে আপচোচ কৰিব নালাগে, জীৱনত আগবাঢ়ি যাই থাকিব লাগে। বাকী হ'ব দিয়া নহ'লে ৰাখিছোঁ আৰু মন চন একদম ভাল নহয়, পিছত কেতিয়াবা এই বিষয়ে আৰু কথা পাতিম।
অ' তাকেয়া মানে কি ক'বা আৰু মানে দুখৰ একদম বিষয় আৰু। দিয়া হ'ব দিয়া তেতিনেহ'লে।